অ।
কি কৰি আছা?
অ এই বিশনাত বিশনাত আহিছোঁ। আহি আনে নাই নাই চিলিং ফেন চলি আছে।
কিবা মাত উলাই আছে অলপমান।
নাই চিলিং ফেনখন চলি আছে। ফেনৰ শব্দটো বেছি নহয়। আৰু ৰবাত ৰ ক চাই দ হৈ যাম। ত মানে অলপ দেৰি হ'ল টোপনি মাৰোতে এ অকমান কাপ কুকুৰবিলাক ওলাইছিলোঁ মেখেলা চাদৰবিলাক এইবিলাক যে হেৰি কৰি গুঠিছিলোঁ।
অ হয় নেকি কি মেখেলা চাদৰ।
এই এখন মানে গাড়ী দিয়া আছে তাৰপিছত। এইটো কটনৰ আছে কটনৰ আছে। মিক্স পাত আছে বেলেগ বেলেগ ধৰণৰ আৰু।
হেল্ল'।
নেকি অ শুনি আছো।
অ সেই বি গুঠিছিলো অঁ অঁ গুঠনি কৰা হৈ গৈছে। সেইবিলাক বেলেগ বেলেগে চিজিল কৰি থৈ দিছোঁ। যাৰ যাৰ যি কাপোৰ আৰু বেলেগ বেলেগকৈ থৈ দিছোঁ এইবিলাক। আৰু ধৰ পতি বিলাক লগাব লাগিব।
হয় নেকি?
অ', অ', এইবিলাক কৰি এইবিলাক চিজিক লগাই থৈ দিব কালি আৰু এইবিলাক কৰিব লাগিব ৰাতিয়ে
মানে এতিয়া কৰিলো হয় এওঁ লাইনটোও গ'ল দিছে।
বৰষুণ-ধুমুহা দিছে। আমাৰ আৰু ইনভাৰ্টাৰ নাই যে অ, বৰষুণ দিছে। সেইটো কাৰণে।
সেইকাৰণে বৰষুণৰ মাত ওলাই আছে।
বৰষুণৰ মাত ওলাই আছে ন'? বৰষুণৰ মাত এইফালে ফেনৰ মাত আহ, কোৱা?
তাকেহে। তাকেহে বোলো বৰষুণৰ মাত, ফেনৰ মাত
অহ', তুমি এই কিবা পঢ়াৰ বাহিৰে আৰু কিবা এক্সট্ৰা কাম কৰা না বেলেগ কাম কৰোৱা নে?
মই মানে এতিয়া গামোচাৰ ডিজাইন চাই আছো আৰু গামোচা অলপমান কিবা কিবি চাই চাই আছিলো তোমাৰ গামোচাৰ বিষয়ে অলপ চাই আছো গামোচাতো অসমীয়াৰ মানে নহ'লে নচলে ন' চব ক' চব কৰ্মতে লাগ
অৱ। গামোচাটোতো লাগিবই অসম আহ সেইটোতো লাগিছো মানে যিকোনো কামতে লাগে গামোচাখন
যি হ'লেও তোমাৰ গামোচাখন লাগিবই নহ'লে নচলে
যিকোনো কামত আৰু ধৰা পিন্ধাৰ কাৰণে লাগিব বিভিন্ন কামত লাগে
আমাৰ আৰু তোমাৰ অসমীয়া গামোচাৰ বহুত ধৰণৰ আছে নহয়
অ আৰু নহয় আজিকালি আৰু বাহিৰৰ পৰা আহে এইবিলাক ধৰ মিক্স কৰা থাকে পৰিষ্টাৰ এইবিলাক মিক্স কৰা থাকে আমাৰ আমাৰোতো পৰা পৰা সূতাৰ পুৰা ইউৰোপ সূতা কিন্তু সেইবিলাকো ধৰ মিক্স কৰা থাকে এইবিলাক বন্ধ কৰিছে আজিকালি তেওঁ আৰু চোৰাং চোৰাং এইবিলাকে বিক্ৰী কৰে কিন্তু আমাৰ গামোচাখনৰ দৰে নহ আমাৰ গামোচাখনৰ দৰে নহব সেইবিলাক গামোচা ধুলে মানে খোজ খাই যায় আমাৰ ইয়াৰবিলাক যিমান ধোৱা তেনেকৈ থাকিম কষ্ট আছে ন আমাৰ গামোচা ববৰ কাৰণে কষ্ট আছে শিপিনী এজনে কিমান কষ্ট কৰে অ
আজিকালি সিহঁতে মেচিনত এক মিনিটতে হৈ যায়
হৈ যায় সেইবিলাকৰ কষ্ট নাই সেইবিলাক বেচিনত বনাই আমাৰ এইটো কষ্ট আছে আমাৰ সূততো ধৰ কিনিব লাগিব সূতাটো ধৰ এইবিলাকে মাৰ দিব লাগিব আটা নহয় বাছাগু দি মাৰ দি এইবিলাক সূতা সুতা মাৰ দিয়াৰ পিছত ৰ'দত শুকাব লাগিব
ৰ'দত একদিন দুইদিন ধৰ ৰ'দ টো নিদিলে আৰু দিগদাৰ হয় দুই তিনিদিন মান লাগি যাব পাৰে সেই শুকোৱাৰ পাছত আৰু কাপোৰ তো তৰ মোহাৰি মোহাৰি তৰ নৰম কৰিব লাগিব নৰম কৰি কিনে আৰু সেই সূতাটো চেৰেকত মানে মানে পঙা যি আছে পঙা বুলি কয় সেইবিলাকত আৰু সেইটোত আৰু ল'ব লাগিব সূতাবিলাক চেৰেকীত ঘূৰাই ঘূৰাই সেইবিলাক সূতা আৰু পোহাটোত ল'ব লাগিব তাৰ পৰা ঢেৰ সূতা মানে হ'ব আৰু সেইটো সেইটো হলেতটো নহব আৰু বাতি কাঢ়িব লাগিব
জানানে বাাটি কাৰাটো
নাই গম নাপাও কি হয়নো
কাপোৰ এখন লগাবৰ কাৰণে এটা মানে বাতি কৰিব লাগে এইটো আৰু কি শব্দ কৰিছো মই নাজানো অকল মই ভাটিকাৰাতো মানে জানো আৰু
অ
সেইবিলাক আমি দেখিছোঁ আৰু ধৰ এইবিলাক পুঙাজি ডাঙৰ টো উঘা বুলি কয় উঘা সেইবিলাক উঘাত বিলাক অ সুত বিলাক সেইবিলাক উঘাব বিলাকত দিব ত মানুহ মানে তিৰতা টানি থাকিব ধৰ হাতেদি পেষ্ট খুৱাই পেচ খুৱাই পেষ্ট খুৱাই আৰু লোহা এডালত থৈ থৈ দিব এনেকে এদিন কিছুমানে দিনতে হয় কিছুমানে আৰু বতৰ বেয়া থাকিলে নহয় আৰু দুদিন লাগে আৰু অ, সেইবিলাক আৰু-সেইবিলাক আৰু শালত লগাব। সেইবিলাক শালত লগাব আৰু বোৱা বুলি কয় যে বোৱা।
অ',
সেইটো- সেইটোতো লাগিব শালত দিবৰ কাৰণে।
আৰু বোৱাৰ মেখেলা চাদৰ বোৰো ইমান ধুনীয়া - ধুনীয়া ন। বস্তুবোৰ ইমান নৰম। দেখাতো ইমান ধুনীয়া মানে কাপোৰৰ। - কাপোৰৰ সেইটোৱে বেলেগ।
ঘৰত বোৱা কাপোৰতটোও বেলেগ কি ঘৰত বোৱা কাপোৰত পিটলীটোৱে বেলেগ। তাৰমানে যিমানে ধোৱা তাৰমানে সেইটো কাপোৰ তো মানে ফাক হৈ নাযায় এতিয়া পলিষ্টাৰ কাপোৰটো ধুলে ফাক হৈ যায়। ফাটি যায় ফাহি যায় কি অ, কিন্তু ঘৰত বোৱা কাপোৰটো ভালি নাযায়। সেইটো কাৰণে ঘৰত ভ তুি তে শালৰ বিষয়ে তুমি নাজানা।
অ, খালৰ বি দেখিছো দেখিছো মই মানে গামোচাৰ কথা তোমাক কৈ আছিলো আৰু আমাৰ অসমীয়াত যটো বহুত ধৰণৰ গামোচা থাকে উকা। গামূচা নাম শুনিছানে?
অ - অ।
আমি যে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰো। উম, মুচিবলে সেই যিটো ভ যিটো সাধাৰণ গামোচা আৰু সেইটো পোক গামোচা বুলি কয়। আৰু তোমাৰ আছে ফুলাম গামোচা যিটোত অলপ ফুল চুল বেছিকে থাকে। থাকে আৰু এসোপা বহুত ধৰণৰ ফ তাকে আৰু সেইটো মানে এটা সন্মান হিচাপত দিয়ে আৰু বিহু দিয়ে। বা কিবা - কিবা কিবা ফাংচন হলে দিয়ে বা কিবা অনুষ্ঠানত দিয়ে আৰু টো ফুলান গামোচাটো। আৰু অ, আৰু তোমাৰ বিহুৱান। বিহুৱানৰ গামোচা বৰে গাও মানে তোমাৰ আমাৰতো নৱবৰ্ষ যি। টো নৱবৰ্ষ আমাৰ এপ্ৰিল মাহত হয়। অ, বহা ব - ব।
মাহৰ দমাহী অ,
অ- অ তেতিয়াও মানে এইটো বিহুৱানটো দিয়ে আৰু গামোচা সকলোকে এইটো মানে সন্মান হিচাপত দিয়ে আৰু অহ - অহ। সেইটোয়ে মানে গামোচাতো দেখাতো অলপ সাধাৰণ হ'বও পাৰে কিন্তু ধৰা আমাৰ বহুত মানে বহ আৰু তোমাৰ নামঘৰ বোৰত টো কিতাপ বিলাকৰ সেই গামোচা হে দি দিয়ে দেখিছেনে নামঘৰত যে গামোচা পাৰি দিয়ে।
অ, দেখিছো আৰু আজিকালিতো গামোচা। চাৰে ধৰ চোফা কভাৰ এইবিলাক ন ভাল হৈছে কিন্তু কিছুমান ক্ষেত্ৰত কিছুমানে মানুহে ভালো কাম কৰে যেনে গামোচা খানৰ সৌন্দৰ্যতটো মানে বজাই ৰাখিছে ধৰ কিছুমান ধৰ চ ঘৰুৱা মানে পৰ্দা হিচাপতো লগায়। সেইটো সন্মান অসমীয়া জাতিটোৰ সেইটো সন্মান।
আৰু তুমি তুমি কিছুমান। এতিয়া ধৰা গামোচা এখন ববৰ কাৰণে এদিন দুদিনতটো লাগি যায়েই ন আৰু কিন্ত লাগে কিন্তু কিছুমান মানুহে মানে গামোচা গামোচাটো এটা ৰাতিতে খতম কৰি। বনাই কেনোই ত সেইটো তোমাৰ অ অনকা কাম বুলি কয় অলপ
অ অ সেইটো তাৰ সেইটো বেলেগ সেইখন বেলেগ ধৰণৰ হাল কয়।
নহয় নহয় নহয়, নহয়। হাতেৰে বয়ে মেচিন নহয়।
হতেতে পয় নেকি।
অ আৰু আৰু টঙালি যে আছে টঙালি যিবোৰ বিহু নাক্চাবোৰে কঁকালত বান্ধি লয়। সেইটো এটা গামোচা হয় তোমাৰ অ আৰু তোমাৰ যে গামোচা বোৰ খেতিয়ক বোৰেও তুম বান্ধি লয় ন মূৰৰ
বান অ বানে এইটোতো বিহুতো লাগিবই। বিহুত এইটো ডেক বিলাক এইটো কঁকালত বান্ধে আাথাত বান্ধে বা ঢোলত ঢোলত ঢোলত দিয়ে ফুলতো তোম মেৰিয়াই দে
মেৰিয়াবই লাগিব তোমাৰ খেতিয়ক বো এইটোক মাৰো বুলি কয় যেতিয়া সিহঁতে মাৰে মোৰৰত মাৰোগা
হয়ক আহ আহ
আৰু ম আৰু মানে গামোচাটো তুমি সেইটো বান্ধিব পাৰা আৰু তোমাক কাৰোবাক তুমি উপহাৰ হিচাপেও দিব পাৰা হয় নে, ডাঙৰ বোৰক
আহ! গামোচাখনতো লাগিবই বিহু বানতটো গামোচাই
অ সেইটোয়ে
ন বহুত কামত লাগে কি কৰিছা। কি কৈছা?
তুমি গামোচব বুি পাইছানে তুমি গামোচা বি পাইছানে?
গামোচা আহ গামোচা দি আমি বহুত কাম কৰোঁ মখ মোচা বা কেতিয়াবা কান্ণত অ কান্ত ল অ অ পাইছো পাইছো পাইছো বুজছো আমাৰ বাইদেউ অঁ আমাৰ তাৰমানে শাল আছিল নহয় আমাৰ বাইদেউও মানে কাপোৰ লগাইছিল আগত তেনেকৈ মেখেলা চাদৰো লগাইছিল মই মাজে সময় বহিছিলোানে ফুল বাৰাং বুলি কয় ফুল সৰু সৰু ফুল সেইবিলাকো মই কৰিছিলো
বিয় তুমি জানাই বুবাই পৰাাই আছো
জানো মই আৰু বাট গ যি তাতো লাগিছিলো মই
অ আৰু মানে তুমি ভ ক'ব গ'লে আমাৰ মানে গামোচা ন দহ ন দহ বিধ ধৰণৰ গামোচা আছে ধৰা
আছে আছে
বিভিন্ন বিভিন্ন ধৰণৰ গামোচা আৰু তুমি কিবা তেলচ গামোচা নামোনিছানে তেলত গামোচা তোমাৰ যে মাহ হালধি হোৱাৰ পিছত যে এখন গামোচা আনে বিয়া ব ৰত এখন তেলৰ গামোচা বুলি কয়
অ অ অ দিয়ে দিয়ে আৰু দৰাৰ কাৰণে দিয়ে নহয় দৰাৰ লাগে কইনাকো লাগে অ দৰাৰ কাৰণে লাগে নহয় সেইটো হেৰি কৰিব লাগে সেইটো গামোচা বোলে তাৰমানে এখনেই বব পাৰিল
হয়
সেইখন এখনে বব পাৰিল আৰু ধৰ মানে এ বেলেগ মানে ধৰ সাধা পাতিৰটে এইটো ববা পাৰিব
অ
আৰু এইটো নিয়ম আছে এইটো অ এইটো নিয়ম আছে এইটো মা গামোচা বুলি অলপ নিয়ম আছে মানে যেনেকৈ তেনেকৈ ঘুবা নোৱাৰিল অঁ ধ যিটো কাপোৰ লগত ঘৰত নিয়ম নাাট নিয়ম নীতি কৰিব লাগে আৰু দধৰ দ আৰু এইটো এইিবা তেল পাত নিনা কি কয় এইটো মানে দৰাক দিয়ে কইনা ঘৰৰ মানুহ মানে দৰাক দিয়ে আৰু কইনাকো লাগে কইনাক লাগে চাদৰখন
আহ কইনাল আৰু জোৰোণ ধৰা হয় চাদৰৰ যায়
সখন চাদৰ মানে জোৰোণ মানে শ্ৰাদ্ধত লাগে এইখন পিন্ধি বা সেইখন চাদৰ পিন্ধি শ্ৰাদ্ধত বহিবা লাগে আমাৰ অসমীয়া মানুহ সেইখন গামোচা